এই আছো ৰবা পথাৰৰ পৰা আহি বহিছোহি অকণমান।
অ' পথাৰত কাম লাগি আছে তোমালোকৰ?
অ' পথাৰত কাম লাগি আছে আজি বৰষুণ দিলে ৰাতি তাৰ পৰা বৰষুণ ডাঙৰ বৰষুণ দিলে, তাৰ পৰা সেই তোমাৰ সেইটো কাৰণে পথাৰত তোমাৰ হাল খিনি বোৱাই দিলো আজি।
অ' ভালেই কৰিলা আকৌ এতিয়া মানে এতিয়া বৰষুণ যাক দি দিলে সুবিধাও হল দিয়াচোন।
উম-উম বাকী তুমি কি কৰিছা?
কি কৰিবা আৰু এ তোমাৰ ভাত বনাবলৈ আছিলে ভাতকেইটা বনালো। তাৰ পিছত বনাই আহি পলে অকনমান সেই বহিছোহি ইমান গা কিবা কিবি লাগিছে মই বোলো তাকে খবৰ তাকে লওঁ। চোন কিনো কৰিছে কিনো মিলিছে।
ভালে কৰিলা, ভালে কৰিলা মনত পৰি থাকে ফোন কৰিম বুলি ভাবো কিন্তু কৰাহে কৰাহে হোৱা নাই ৰবা কামত লাগি থকা কাৰণে।
বুজি পাইছো, বুজি পাইছো ময়ো সেইকাৰণে আচলতে কৰিবলৈ বেয়া পাওঁ, মই বোলো তোমাৰ ধৰিলেও সেই তেতিয়া পঢ়া থাকোতে পঢ়া মই বোলো তাৰ পৰীক্ষা শেষ হোৱাৰ পিছতো কৰিবলে মানে এনেকুৱা হয় ধৰি লোৱা তুমি এতিয়া পথাৰত ছিজনমবও চাগে পথাৰতে লাগি আছে আৰু তাতে তুমি সেই মাজতে ফিচাৰী তোৰ কথাও কৈছে
অহ-অহ অ'।
সেইটো কাৰণে মই বোলো চাগে সেইবিলাকতে লাগি আছে বোলো সেইকাৰণে নকৰো আৰু থাক আজি বোলো নহও খবৰ তাকে লওঁ সেই মাজতে তোমাৰ ঘৰতো সেই দেউতাৰ অসুখ বুলি শুনিলোঁ। তাৰ পিছতেহে
এতিয়া ভাল বাৰু দিয়া।
ভাল ন তাকেহে সেই বায়ে মাজতে ক'লে তাৰপিছতে মই বোলো নাই খবৰ এটাকে লওঁচোন।
বাকী তোমালোকৰ মাহতৰ ভালনে?
মাহঁতৰ ঠিকে আছে ঠিকে আছে দেই।
উম-উম বাকী, মায়ে কি কৰিছে?
কি কৰিব আৰু তোমাৰ সেই কিবা এইবোৰ চিলাই দিলাই কৰি থ থাকে নহয় তাকে সেইবোৰটে লাগি আছে চাগে আৰু বাকী দেউতা গ'ল দেউতাক গ'ল মায়ে কি কৰিছা তোমালোকৰ?
মায়ে ভাত ৰান্ধি আছে নেকি।
অ', -অ',
সেই, বাকী এই পথাৰৰ পৰা তোমাৰ আজৰিয়ে নোপোৱা হলোঁ বুজিছা। সেইটোৱে তোমাৰ মাজত তাকে সেই প্ৰথম বৰষুণত তোমাৰ কঠীয়া খিনি সিঁচিলো।
উম-উম-উম,
তোমাৰ হেৰি হ'ল উম বৰষুণ নাই ৰ'দ
অ',
পানীবোৰ শুকাই গ'ল। কঠীয়া খিনি এতিয়া ভালকে ডাঙৰ হোৱ নাই অকণ অকণ মানে কালি ৰাতি বৰষুণটোত এতিয়া পানী হয়,
উম-উম-উম,
বাৰ হেৰি ভাল হৈছে আৰু তোমাৰ কঠীয়া খিনিত ডাঙৰ হওক তাৰপা বৰষুণ যদি আকৌ দিয়ে তেনেহলে এতিয়া মানে তোমাৰ হালতো বোৱাই থৈছো বোকা বোকা চোক দিয়া নাই আৰু
উম-উম-উম,
তাৰপা পিছৰ বাৰ সেই বৰষুণত আৰু তোমাৰ কঠীয়া খিনি ডাঙৰ হয় কঠীয়া খিনি উঠাই আৰু বৰষুণ পানী হ'লে তোমাৰ বোকা দি পেলাই ৰোৱাই দিব লাগিব ৰোৱা মানে আৰু তোমাৰ আজিকালি ৰোৱনিহে
ৰোৱনিহে তাকে
নিজৰ আমিতোতো নোৰোবে মানে আমাৰ নোৰোৱে বাৰু
বুজি পাইছোঁ।
ক'ব লাগে আমাৰ আজিকালি ৰোৱনী বুলি ক'লেও তোমাৰ ৰোৱনীয়ে আজিকালি চিফট চিষ্টেমতহে কৰে।
অ', আই আৰু তোমাৰ এতিয়া তুমি এতিয়া ধৰি লোৱা তুমি মানুহে ঘৰৰ মানুহে কৰো বুলিলেও কেনেকে কৰিবা, মানুহে আজিকালি মানুহ চব নিজৰ কামতে ব্যস্ত এতিয়া বা বিয়াই দিলা মা আছে মায়েনো কি সেইবোৰ কৰিব। মাহতৰ বয়স হয় নোৱাৰে নহয়।
সেইটোৱে-সেইটোৱে হেৰি তোমাৰ ৰোৱনী আজিকালি ৰাতিপুৱা আহে তোমাৰ ধৰা পাঁচটামানতে আহে হাঁ
অ',
পাঁচটা মানত আহি পেলাই তোমাৰ এঘাৰটা বাৰটালৈকে ৰোৱে তাৰপিছত গুচি যায়গে।
গুচি যায়গে গম
সেইটো তোমাৰ সিহঁতে চিফট চিষ্টেমত কৰে আগবেলা আগ ৰাতিপুৱা
উম-উম বাকী তোমালোকৰ জল জা জলপান তোমালোকে দিয়া নেকি?
নাই-নাই লৈ আহে লৈ আহে।
লৈ আহে অ কিছুমানৰ আকৌ তোমাৰ দিবও লগগীয়া হয় নহয়
দিব লগগীয়া হ মানে আমাৰ সহতে লৈ আহে যদি ও ধৰা আমাৰ চাহ তাহ দিয়া হয় আৰু মানে এনে ভাত চাত সিহঁ লৈ আহে খাই আহে
আমাৰ আকৌ কি হয় তোমাৰ সেই আগতে আমাৰ আমাৰো তেনেকে পথাৰত হে ৰুবলৈ আহে যে। তোমাৰ সেই আহিলে তোমাৰ এনেক। কোৱা হয় মানে ঘৰৰ পৰা চাহান দি তেনেকে ধৰি লোৱা সেই আনিলে ভাত গেইটাকে। আনিলে পানী অকণমান দি
উম উম
এই কিবা এটা কেে আনিলে তাৰ পৰাা আমাৰ মানে গোটেই আৰু তোমাৰ উম পখুৰীহঁতে বৰমা। মাহতে মানে তোমাৰ তাঁাত বাতি আৰু তোমাৰ এই ৰুটি বনালে চাহে ৰুটিয়ে দিলেগে ধৰি লোৱা ৰাতিপুৱা। আহি পোৱা পাছতে সেয়া খালে খাই আকৌ মাজতে আকৌ। ক'ব বৌ চাহ অকন দিয়কগে আকৌ চাহ দিবলৈ বুলি ধৰি লোৱা কিবা কিবি আ থৈ আকৌ চাহ তেনেকে দিয়েগে। তাৰপিছতে আকৌ। তোমাক সেই ৰা দুপৰীয়া ভাতকেইটা ভাতকেইটা এটা ধৰিলা মাছ আনিলে মাছ মাংস আনিলে মাংস হয়। ফলে ভাজি দাইলতটো থাকে যি থাকে মুঠাত। তেনেকেই দিয়ে আকৌ কিছুমান ধৰি লওক ঘৰুৱা নিচিনা হৈ যায় নাই মানুহ কি তোমাৰ তেওঁলোকে কৈ দিয়ে কাইলে ভাত সাজ আপোনালোকৰ ঘ পৰা দিব আৰু দেই ভালকে এ তেতিয়া ধৰি লোৱা মাছে। মাংস তেনেকুৱাও হয়
উম উম বৈছো
কিছুমান ভাল বাৰু কিন্তু কিছুমানৰ আচলতে সেইটো এটা ফূুৰ্তিও দিয়াচোন।
ফূৰ্তি ফূৰ্তি অ' সেইটো তোমাৰ উ ফূুৰ্তি বুলিয়ে কয় আৰু
তাকে তোমালোকৰ এতিয়া ট্ৰেক্টৰ লগোৱা নে নে গৰু।
গৰু এতিয়া তোমাৰ বৰ্তমান নাইকিয়া হ'লগৈ গাঁৱৰ দুই এঘৰ মানুহৰ ঘৰত গৰু আছিল। এ জোনটো জোনটো গৰুৱে খুব কমেই হাল বায় আজিকালি ট্ৰেক্টৰে হ'ল আৰু চব।
ট্ৰেক্টৰে হ'ল। তোমালোকৰ গৰু আছিলে নহয় ন?
আমাৰ হেৰি নাই। হালোৱা গৰু আগতে আছিলে বহুত এই ককাহঁতৰ দিনতে আছিলে।
অ, অ।
তাৰপা তোমাৰ হেৰি তোমাৰ কি ক'ল, উ মানে দিন যোৱাৰ পিছত এ গৰু চৰু চোৱা চিতা কৰা মানুহ নোহোৱা হ'ল।
উম, বুজি পাইছো।
আমাৰ ঘৰতে গৰুচৰা মানুহ আছিলে। তাৰপা হেৰি তাৰ পিছত হেৰি আজিকালি সিহঁতো নোহোৱা হ'ল।
উম, উম।
তাৰপা সেইটো কাৰণে গৰু নহয়, এতিয়া আছে গৰু তোমাৰ হেৰি আছে, গাই গৰু আছে।
আগতে আকৌ মানুহৰ ঘৰে ঘৰে গৰু হালোৱাটো লগত থাকেই ন।
থাকে।
আমাৰো আছিলে। আমাৰ জেঠাইহঁতৰ ঘৰতো আছিলে। ককাহঁতৰ ঘৰতো আছিলে। আমাৰ পুৰণা ঘৰত তোমাৰ এতিয়াও আছে। যিজন হালোৱা মানে, হালোৱা নহয় আৰু সেইজন মানে তোমাৰ ৰমনীকাই বুলি কয় সেই আগৰ পৰা মানে, আমাৰ একদম ক ককাহঁতৰ আজো ককাহঁতৰ দিনৰে মানে। এ তোমাৰ সৰুতে আজু ককাই সৰুতে লৈ অহায়, এতিয়ালৈকে আছে মানে। তোমাক সেইজনে তোমাৰ হেৰি কৰে, এইটো কি বুলি কয় তেখেতৰ এতিয়া অসুখ হ'ল বাৰু দেই এতিয়া খুৰাহঁতে চোৱা চিতা কৰে। তাৰপা সেই তেখেতৰ তোমাৰ একদম সৰুৰে পৰা ৰাখি সৰুৰে পৰা ৰাখি, ৰাখি তোমাৰ মানে একদম কাম কৰি, কৰি তেখেত ত হে কৰি, তোমাৰ এতিয়া মানে খেতি কাম কৰি থাকে যেনিবা।
বুজিছো অ।
তাৰ পিছত, এতিয়াও খেতি বাতিতো তোমাৰ তেনেকে নাই। এতিয়া বৰ্তমান আধিলৈকে দিলে। এতিয়া বি আমাৰ খিনি বা বি কি দিয়া হ'ল। খুৰাহঁতৰ বৰ্তাহঁতৰ খিনি আধিলে দিলে।
উম, উম। ভালেই কৰিলা দিয়া।
তাকেহে এতিয়া তোমালোকৰ
আমাৰ তোমাৰ আধি মানে, অলপ আধি কৰে। ওচৰৰ মানুহ পাই আপোনাৰ তাৰপা বাৰু অলপ নিজে কৰা হয় আৰু।
উ, উম। গম পাইছো।
তেনেকেই আৰু।
উম, উম।
বাকী হেৰি এইটো কি বুলি কয়। উম, তোমালোকৰ খেতি গাঁৱত মানে, এতিয়া বৰ্তমান তোমালোকৰ নাই। খুৰাহঁতে কৰে আৰু।
খুৰাহঁতে কৰে মানে, তাকো আধিলে দি থৈছে, অ। আমাৰ নাই। আমাৰ মাটি বিকি দিয়া হ'ল। মানে কি তোমাৰ গৈছো, গৈছো তোমাৰ। এ মই ধৰি লোৱা এইবোৰ কৰি মেলি পোৱা নাই তেনেকে গৈছো, আৰু এনেই মানে যি হয় আগতে যাওঁ যে পুৰণা ঘৰলৈ। গ'লে মানে কি হয়, এ তোমাৰ সেই আমাৰো কিবা অনুষ্ঠান থাকিলেহে যোৱা হয় আৰু। গ'লেও তোমাৰ এনেকুৱা হয় ধৰি লোৱা। গোটেই আমি গোট খাই মেলি বৰ্তাই লৈ যায়। লৈ গৈ পেলাই ধৰি ললে অকনমান চাও মেলো, তাৰ পৰা বহো মই সেই ভাতো খাইছো। কিন্তু পথাৰত। উম, তোমাৰ তেনেকে সেই, এ বেলেগ হ'ল। জা তোমাৰ লৈ যোৱা হয় ন ঘৰত।
উম, উম।
একদম বহি লৈ খোৱা সেইটো এটা বেলেগ মজা লাগে। আৰু দেই!
বাকি হেৰি ৰুই পাইচা নাই?
ৰুই নাই পোৱা দেই, সেইবোৰ কৰি নাই পোৱা। মই ক'লো এ ন সেইবোৰ একো পোৱা নাই। অকল সে তেনেকে গৈছোহে আৰু
আচ্ছা, আচ্ছা, হৈছে অ' বা তোমাৰ হেৰি এইটো কি কয়! তোমালোকৰ সেইফালে গৰু আছে নে? গৰু নাই চাগে ন!
গৰু আমাৰ টাউনৰ জেগাত ক'ত গৰু পাবা। মানে এই ধৰি লোৱাক আগতে আমাৰ বৰ্তাই ঘৰত আছে। ছিলে কিন্তু, এ আজিাল আমাৰ কি হয় তোমাৰ গা আমাৰ টাউনৰ জেগা বোৰত এটা বস্তু বেয়া বাকী তোমাৰ দেখা নাই অ'।
জেগা নাই অতপাত আৰু হেৰি কি হয় তোমাৰ
উম'।
আজিকালি মানুহে গৰু পুহা বাদেই দিলে।
বাদেই দিলে মানে তোমাৰ লাগি থাকি
লাগি থাকিব নোৱাৰে সময় নাই মানুহৰ, তাতকে ধৰা গৰুৰ লগত এতিয়া তোমাৰ গৰু ৰাতিপুৱা হলে গৰু এৰাল দিয়া তাৰপৰা সন সন ধিয়া অনা তাৰপৰা তোমাৰ আনি পেলাই তোমাৰ আকৌ দানা চানা দিয়া। আৰু আজিকালি পথাৰত দিবলে তোমাৰ হেৰিও হয় নহয় তোমাৰ পথাৰত আজিকালি ঘাঁহ চাঁহ নোহোৱা হ'ল।
কিন্তু হেৰি হয় আমাৰ জ মোৰ জেঠাই ঘৰত টো আছে মামাৰ ঘৰতো আছে। মোৰ জেঠাইৰ ঘৰত তোমাৰ গৰু চাৰিজনী, এ তাৰপিছত আৰু তোমাৰ হেৰি এইটো কি জা জাচী দুজনী নে তিনি জনী, তুমাৰ চব দাদাই চোৱা চিতা কৰে ডাঙৰ তে তাৰ মানে ব্যয়ৱসায় আছে। দানা ব্যৱসায় ঘৰতে দোকান খুলিলে দুখন দোকান এতিয়া এখন দানা দোকান এখন তোমাৰ সেই কচ মানে ষ্টেচনাৰী টাইপৰ। তাৰ পিছতে সেই লগতে তোমাৰ গৰু সি মানে হেৰি হয় এই গাখীৰ খীৰাই পেলাই এইবোৰ চেণ্টাৰ নে ক'ত যে দিয়েহি।
উম বৈছা।
তাৰ এতিয়া ব্যৱসায় ভাল জানানে মানুহক গৰু থাকিলেও বহুত সুবিধা। যদি মানে কৰিব পাৰে দেই
উম, উম, উম।
কৰিব পাৰিলে বহুত সুবিধা হয় মানে।
সুবিধা অ সেইটো তোমাৰ গাঁৱত আগতে আছিলে। বৰ্তমান সেইটো গাঁৱতো নোহোৱা হল। কাৰণ তোমাৰ মানুহে আজিকালি গৰু নোপোহাই হ'ল। গৰু আজিকালি পাব লাকে নাই আৰু তোমাৰ হেৰিত কি কয়, যাৰ আগৰ পুৰণা এক আগৰ পৰা গৰু মানে ধৰা আছে, সিহঁতৰ ঘৰত দুই এজনী গুৰু আছে। কিন্তু এনেই মানুহৰ প্ৰায় মানুহৰ ঘৰত গৰু চৰ নোহোৱা হয়। গৰু বেছি মানুহ এ ট্ৰেক্টৰহে লৈছে। আৰু আৰু তুমি চাবাচোন হেৰি এই আগতে গৰুৱে সৱায় কৰা খেতি আৰু এতিয়া ট্ৰেক্টৰে হাল বাই কৰা খেতি বহুত পাৰ্থক্য তোমাৰ খেতি মানে আগৰ যিটো উৎপাদন হয় আজিকালি সেইটো নহয়। সময়ে হৈ গ'ল আজিকালি সাৰ দিলেও তেনেকুৱা নহয়। আৰু বৰ্তমান সাৰৰ ওপৰতে চব আৰু
উম, হয়, হয়।
বাকী হেৰি ঠিকে আছে দি কেতিয়াবা আহি আহিবা এইফালে আমাৰ ফালে।
ঠিক আছে, ঠিক আছে যাম বাৰু দিয়া।
এই উম ভৰিয়াত কেইটা ধুই পেলাই কিবা এটা
যোৱা যোৱা যোৱা খাই বৈ লোৱাগে যোৱা হ'ব
দিয়া দিয়া বাকী তোমালোকৰ তাত বতৰ ঠিকে আছেনে বৰষুণ নে ৰ'দ
তোমাৰ এতিয়া আজি ৰ'দ দিছে পাই
ঠিকে আছে দিয়া
ঠিক আছে ঠিক আছে দিয়া হ'ব
কেতিয়াবা এনেকে
অ কৰিম কৰিম আকৌ কিয় নকৰিম বাৰু ঠিক আছে আহ অ হ'ব দিয়া